এ বাবা হতৰ লগত কথা পাতি আছিলো।
হয়।
তুমি কি কৰিছা? ভাতটো খোৱা নাই এবাৰ। এবাৰ খালো বাৰু দালি। দাংবডি ভাত কেলাই আলু গুটি ভাজিলো কাৰবাৰ কালি মাছ ধৰিছিলো মাছ আছিলে। কালি ৰাতি মাছ নাখালো।
আহ ককা আছে
ককা আছে ৰাস্তাত ককা গম উঠিছেনো আজি থাকিব তাৰপা তুমি কালি ৰাতি গ'লাগে যে গমেই নোপালো যে
আপোনালালোক খোলে হ পামি হ'লে
আমি কালি দশটা বজ শুইছো
আমি চাৰে দশটা মানত আহিছো
তাৰাপা মানে সি বাহিৰে বাহিৰে যোৱাই ইয়ালা আহিলে নে কি আল গল ত পাই আলিছো ভাত খাত এতিয়াা ভাত খাবা মা এবাৰ খালো আৰু নাখোৱা বাৰু নাখাও উ তুমি পইচা উলিয়ালা নে না উলওা
না হ'লেও এতিয়া যামে বলাবলে
অ অ খাচী মাংস খাব সেইকাৰণে
হা নি নেখায় ন
ফটোুৱা হেৰি কৰিব লাগিছিলে আকৌ মা মাছ ধৰিম বুলি কৈছে ন মাছকে ধৰিবলৈ যা নি মোৰ
আহ সবোৰ এনেই আদৰকাৰ এনে মাছ আছে এনে এনে এনেই মুখৰ কথাাহে মাজতে মাছ আছে বুলি
খাল দুাই সিটো মাছে নাপাল মই সেইকাৰণে নেনামই পানী দুটা খাল মাছো এসাত ধেৰ ধেৰ লাগে কিন্তু নাই ভেচেলি মা কি খলিহনা মাছ চাগে তৃপ্তিপাইছ চাগে ভাত কিহে বনালা মা দে কৈছিলো দেখোন
নহ
আৰু কন এলো দালি বনালো তাৰ পাছতে ভাতকৰেলা দাংব দিয়া ভাজিলো এবাৰ মাছৰ ভাজি মাছৰ ভাজি পথাত ডিম এটা পাইন দি তলো বাহিৰ এটা তলও পাহৰি দিলো ভালেইনে বেয়াই নাজানো জানো কিহৰ দিম কিহৰ দিন জানো হেই খৰালি চৰা কণী নেকি
অ আমাৰ এই ভাত এই বোলাই হালোৱা ভাজিলো তাৰপৰা দিিম আছিল
ভোৰ ঘৰ ন কিনা আলি বজাবা স লৈ আহিছিল হ অ অ
লোৱা কি কৰিৈছ
লোৱা ৰাস্তাত ককা কাষতি ৰাস্তাত আছে নে বায়ে ভঁতৰ লগতে আছে জানো তুমি ভালকে শুনিছা নাই বাৰ নাই শুনিছো না কোৱা অ শুনা নাই নাই কিনো মই শুনিছো ডিমটো নাই দেখোন লৈ আছো অ লৰা থলো নেকি এনে আমাৰ পিছবালৰ মানুহ ভ খেকা খে খ কা কা কাক কৈছে মানে সেইকাৰণে সুধিছো এ ওচৰতে ওচৰতে ফোন কৰি বাহে ফোন কৰি ন
নাই কৰাোৱা নাই হ পায় তাই বান্ধৱী ঘৰ পৰা অহাই নাই হ পায়
অ', ফোনটো ৰিচিভ কৰিবও নোৱাৰা নে বান্ধৱী ঘৰলে গ'লো বুলি। এ মাটতিবলে গ'ল চাগে মই ফোন কৰিছিলোঁ এতিয়া।
মাটি ৰুবলে গৈছে মাটি ৰুবলে গল চাগে সেইটো কাৰনে, অ, ইমান ৰ'দত ভাল মৰিছেগে তে আজি কালিটকেও ৰ'দ বেছি, সেই কালিটো অকনমান ৰ'দ কমেই আজি দেখোন চটা বজাৰ পৰা ৰ'দ ওলাইছে। উ, আপুনি আজি ওলাই মই অকমান সেই হেৰি উৰু মানুহবোৰ এঘণ্টামা ৰুলো।
অ',
তাতে বোকা দি থৈছে নে, বোকা দি চিচিছে হালি ৰুইছে। হালিদান। অ', অ', উম, এঘন্টামান ৰুলো এহঁতক ভাত নিদিয়াকে গৈছিলো দেউতাকে ল'ৰাকে।
অ,
তাৰপৰা লৰাক বুলু তই সি মাতি দিবি দেই মই ককাই গা ধুলে মানে তাৰপৰা সি ককাকে গা ধুই আছে সি মোক চিঞৰিলে তাৰপৰা আহিলো।
আহি পেলাই ভাত খাই পেলাই বহি আছোঁ, আজি পইতা ভাত খালো। এতিয়া এতিয়া সিহঁতে পইতা ভাত খাই মোক বনাই থবলৈ কৈছে।
কিহে খালে?
ককা, মাছ ভাজি থৈছিলোঁ যে মাছ মাছৰ ভাজিয়ে খালোঁ, পইতা ভাত কিহে খালে? মাছৰ ভাজিয়ে খালোঁ বুলু, গৈ মাছৰ পিটিকা লৈ ল'ব লাগিছিলে, গৈ মাছৰ পিটিকা নহয়, গৈ মাছৰ পিটিকা
নহয় কালি হে বতীয়া মাছৰে আকৌ পুঠি মাছ ভাজি থৈছিলোঁ যে সেইয়া ভাজিয়ে খালো।
উম, কালি সৌ মাছ
উম, তুমি কিহে অ', সৰু মাছ ভাজি নাখালে নে কি নো ডাঙৰ মাছ উম, ডাঙৰ মাছ খালে সৰু মাছ নাখালে।
অ,
দিছিলোঁ নেখালে আকৌ সিহঁতে, নেখা যদি থাকক কাইলে ৰাতিপুৱা খাম তাৰ পাৰা আজি ৰাতিপুৱা খালোঁ।
অ',
অ, সেইফালে হাল বাইছে নে মাতি ৰুইছে নে, ককা কেইদিন থাকিব, ককা কাইলে কুৰাই থ'বগে।
আমাৰ এইখনহে মানুহবোৰ। মাটি ৰুবলে, দুঘৰ মানৰ ৰুইছে বাৰু গোটেই ভূঞা
গোটেই ভূঞা পৰিয়াল গোটেইটো চোৱা লাগিলে, অ, ভূঞা পৰিয়ালৰ চোৱা লাগিলে।
এ পিছলা গুুৰ পিছলা পা নে পিছলা গুৰি ক খুড়ীয়েক মৰিলেই।
অ',
পিছলা পৰা আনো কোনে ফালে?
এই আমাৰ পৰা এইফালে আকৌ নগৈয়া ফালে।
অ',
অ',
মই, জোৰাবাৰী ফালে বুলি ভাবিছিলোঁ।
উ নহয় এমাৰফালে ই আমাৰ ঘৰত যে আহে যে পু হেৰি বুলি যে মানুহ যে পুণাণনে আমাৰ ইহঁতৰ খোৱাাহঁতৰ জেঠাই ঘৰ যে আছে
আহ
অ
অ
আহ পুতু পুতু বুলি যোৱা মানুহ এাক যে আহে
আহ
কাম কৰা গছ পুলি ৰুবলৈ গ'ল
অ
গছ পুলি কালি নহলে আজি আকৌ গছ কিহৰ গছপুলি নাজানো মানুহে ঘৰ বাৰী বনাই দিব লাগে গছ পুলি ৰু দিছে তাকে ইমান ৰ'দ দিছে ইমান ৰ'দ কৰাত হ'ব ন জানো পাই ইমান ৰ'দ দিছে কেনেকে ৰুইছে চাগে চাহ তাহ আছে এনে নাই এনে ৰুবলৈ
আহ
তাৰপৰা ৰাতিৰ ভাত কিহে পঠাব
ৰাতিলে ভাতটো কিহে হ'ব জানো গেছ ললা নাই চিলিণ্ডাৰটো উলিয়াই থছো গাড়ী অহাই নে নহয় বাকী আহিল আহিল দেচি নাম্বৰ আহিল
অ দেৰিকে এ এতিয়া দুটা আহ
আঢ়ৈটা বাজিল ৰাখো কেতিয়াবা চাৰিটা ব বজাতো পায়হি নহয় গাড়ীখনৰ সিদ্ধান্তহে নাই মা বেংক লৈ গৈছে পইচা উলিবলৈ গৈছে নেকি কি মায়ে লোন লৈছিলে যে
কেলেবা পইচা লিয়ে কাৰ লগ ক দি আছে
মুন মিলৰ পিছ
তেন্তে সেই গোটৰ কিবা সেই হনা এখন দাদাৰ আগত গা থকাহে শুনিছিলো মই গা থাকিলোন কিবা
ন কিবা কিবা ষ্টটমে ষ্টেটমেন্ট নে কিবা জমাৰিব লাগে বা
সেয়াহে শুনিছো নাজানো গ হয় চাগে সেয়াকে দিবলৈ কৈছে পূৰ্ণিমাহতৰ সদিনা দি আহিলোগে
আহ সেই পূৰ্ণিমা ছোৱালীহত ৰ আহিলে নে নাই
ট্ৰেইনত আহিলে ট্ৰেইন চিলা পথাৰ পৰা চলিছে নহয়
উ আজি আহিলে নে কি
অ তুমি খুৱাই আহিব বুলি কৈছিলে
অ
ভাত আকৌ খাবানে
ভাত নেখাওঁ চাহ অকন খাম এতিয়া নেমু চৰবত খালো
অ আইচ ক্ৰীিমৰ বেপাৰী অহা নাই সেফালে
না কেতিয়াবাহে এই ৰ'দতটো কম ক দিলা স্কমৰ বপাৰ আহে ৰ'দতটো বেছি
তুমি অসুবিধা হলা নেকি নাঙৰ নহয়
নাই হোৱা হ'ব লাগে দেখোন আজি দুই তাৰিখ কালিয় হ'ব লাগে নেকি
উম। আপুনি হ'ল নাই? মই সাতাইশ তাৰিখলৈ হ'ম।
মোৰ দেৰি আছে, মোৰ হব লাগে হোৱা নাই। অসমীয়া সাতাইশ তাৰিখেহে হম মই। আমাৰ ঘৰত টুকুৰা চৰাই বাহ হৈছে, গম পোৱা নে। অ', টুকুৰা চৰাই চিনি পোৱা নাই? পাও, অ', তামোল গছৰ যে চিল চিল , হা তামোল গছত নহয় জানো? অ', তামোল গছৰ চিৰিলি চিৰিলি কি ধুনীয়া ধুনীয়াকে এটা বাঁহ বনাইছে।
আগতে ধেই আছিল, আজিকালি কমিলেহে।
পাঁচটা আছে এতিয়া, ছটা আছে, ছটা দেখিছো। সচাকে ধুনীয়াকে বনাই আকৌ, মুখখন অকমানিকে। ভাল লাগে দেখি , অ'। দেখিবলে ধুনীয়া লাগে। এটা নতুনকে বনাইছে, এই চাগে হেৰি, কণী চনী পাৰিব নেকি। পোৱালি উলিয়াব চাগে।
জানো। পইচা সোমালে নাই আপোনাৰ?
মোৰ সোমালে। উলিয়ালে নে নাই? নাই উলিয়া।
অ'।
সে কি উলিয়াবি আৰু, এ টি এমত হিমান উলিয়াব নোৱাৰি নহয়, সৰহকৈ হ'ব লাগিব।
দুখ' টকা উলিয়াব পাৰি।
খুচুৰা থাকিলেহে উলিয়াবি। অ', কচু গুটি আহিছে নাই তোমালোকৰ ঘৰলে?
সেইটো চিঞৰি আছে, চুমক বৰশী এডাল লৈ ঘূৰি ফুৰিছে।
হম। বৰশী এডাল লৈ ঘূৰি ফুৰিছে বোলো, হব দিয়া, মোৰ ফোন এটা আহি আছে।
অ', অ', হ'ব।